হেল্ল'।
অ', শুনিছানে?
আহ শুনিছোঁ।
কি কৰিছা?
এনেই আছোঁ বহি।
অ', আচ্ছা মইো আছোঁ এনে ৰ, বাকী খবৰ খাতি ভাল?
উম, আছোঁ দে।
অ', মই বোলো নাই, এনেই খবৰ আহ খবৰ সতো মানে বহুত দিন কথাও পতা হোৱা নাছিল।
উম, কচোন ক।
এ, মোৰ মনলৈ আহি আছিল মানে, আগতে ধৰ মানুহৰ হাতত বিকল্প কম আছিল। মানে দুটা ওলাছিল হা কিন্তু, ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক চৰকাৰী চাকৰি তাৰ পিছত এইকেইটাকে মানে, বেছি গুৰুত্ব দিয়া হৈছে কিন্তু এতিয়া চালে শতাধিক কেৰিয়াৰ পথ খোলা আছে নহয়নে?
উম, এইটো কিন্তু মানে ঠিকেই কৈছ তই।
তোৰ মতে এতিয়া কচোন, আজিকালি কেৰিয়াৰ মানে বাছনি কৰাটো একেলগে সহজো হৈছে নে, কঠিন হৈছে?
মানে, যদি কবলৈ যাওঁ তই মানে ভাল ভাবিছ, কথাটো ভাল বিষয়টো ভাল, আগতে মানুহৰ হাতত তোৰ বিকল্প কম আছিল, খালি ডক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক চৰকাৰী চাকৰি এইখিনিয়ে, এইখিনিয়ে জানিছিল ডক তৰ, ইঞ্জিনিয়াৰ, শিক্ষকৰ বাদে একো নাই ছিলে আৰু পুলিচ যিয়ে হওঁক, সেইখিনিয়ে জানিছিল বেলেগ আৰু একো একো নাই, কিন্তু একেইটাতকৈ বেছি গুৰুত্ব, একেইটাতে মানে তোৰ বেছিকে গুৰুত্ব দিয়া হৈছিল, কিন্তু এতিয়া চালে সেইবিলাক নহয়, এতিয়া এনেকুৱা এনেকুৱা তোৰ কেৰিয়াৰ বাছনি মানে ইমান ওলাইছে, তই বহুতে বেছি ওলাইছে আৰু। ত' কেৰিয়াৰৰ পথ মানে অটো খোলা, তটো খোলা, মানে বহুতেই আছে। ত' মই ভাবোঁ, এতিয়া সহজ হৈ পৰিছে ল'ৰা ছোৱালীৰ বাবে কেৰিয়াৰ বাছনি কৰা।
অঁ। এটাই ঠিক কৈছ নহয়, এতিয়া চা এতিয়া আই আই টি আই তাৰ পিছত, টাটা এনালিচিছ, তাৰপিছত ডিজিটেল মাৰ্কেটিং ইউটিউব কনটেন্ট, ক্ৰিয়েচন এইবোৰ সকলোবোৰ মানে অনলাইন ব্যৱসায়, তাৰ পিছত কিমান যে সুযোগ আহিছে নহয় নে, কিন্তু ইমান বোৰ বিকল্পৰ মাজৰ পৰা নিজৰ বাবে, সঠিকতটো বাচি উলিওৱাতোৱে আটাইত কৈ ডাঙৰ কাম হৈ পৰিছে।
উম, একদম ঠিকে কৈছ তই, তোৰ মানে বহুতে বন্ধুৰ কথাত আত্ময়ৰ কথা বা সামাজিক মাধ্যমত দেখিয়ও এটা পাঠ লয়, পথ এটা লয়। কি? তোৰ সামাজিক মাধ্যমতো কিছুমান আজিকালি এনেকুৱা এনেকুৱাই কিবা কিবি ওলাইছে। তাতো তোৰ মানে। হেল্ল' শুনিছনে?
অহ, শুনি আছো ক'।
উম' তাতো মানে বহুত। কিবা-কিবি তই যেনেকে ক'লে কি এয়াই হওঁক, ডাটা এনালিচিচ হওঁক, ডিজিটেল মাৰ্কেটিং হওঁক, এইবোৰ ওলাইছে। কিন্তু নিজৰ আগ্ৰহটোৰ লগতো কথা। আৰু যোগ্যতা আৰু ধৈ অধৈৰ্য্যৰো কথা আছে। আৰু সিদ্ধান্ত ল'লে মানে পিছত হতাশ হ'ব পাৰে। যি সঠিক সি সিদ্ধান্ত ললেহে। ভাল হ'ব আৰু যিটি যদি তই বাচ' যিটো বস্তু তই নোৱাৰ'ই এনেই বোলে কেৰিয়াৰক। বহুত আছে তই বোলে এনেই যিতি ছোচ কৰিলি সেইটোতো নহয় তই পাৰিব লাগিব। ধৈৰ্য থাকিব লাগিব আৰু তই সেই চাকৰিটোৰ বাবে। সেই কামটোৰ বাবে তই য যোগ্যতাও হ'ব লাগিব হয় নে নাই।
উম' হয়, হয় একদম হয় চা আৰু। সামাজিক মাধ্যমত মানুহে কেৱল ফলাফলহে দেখুৱায় কিন্তু মানে কিমান বাৰ বিফল হৈছিল-। কিমান কষ্ট কৰিছিল। সেইবোৰ সেইবোৰতো সাধাৰণতে তেওঁলোকে নেদেখুৱাই নেদেখুৱাই ন'।
উম' তই ঠিকেই কৈছ আৰু মই যদি মানে, হেল্ল'। মানে, হেল্ল'।
অহ, কওঁক শুনি আছোঁ কওঁক।
মানে আজিকালি এটা ডাঙৰ সমস্যা হ'ল যে মানুহে মানে খুব সোনকালে সফল হব সফল হ'ব বিচাৰে। তই যেনেকে কলি কি? খালি সফল হোৱাাতোৱে দেখায় সামাজিক মাধ্যমক এইটো কিন্তু সঁচা কথা। য কিন্তু সফলতাৰ আঁৰত থকা মানে বছৰ বছৰ ধৰি। কম কষ্টটো আমি দেখিবলৈ নাপাওঁ সেইটো কষ্টটো মানে নেদেখায়। তোৰ এতিয়া চাক। যিমান মানে এনেকুৱা হৈছে, কিছুমানে ইমান কষ্ট কৰি পিছত পাই ফলটোহে দিয়ে। খালি লিখি দিবতো এনেকে কি মোক কষ্ট কৰাৰ কাৰণে পাইছো ত এনেে। হৈ যায় আৰু কথাটো।
অহ, বাৰু তই মোক কচোন তই ভৱিষ্যতে-ভৱিষ্যতে কি কৰিবলৈ বিচাৰ?
মই যদি কবলৈ যাওঁ মই প্ৰথমে নিজৰ পচন্দৰ এটা ভাল চাকৰি বিচাৰো।
উ
তাৰপিছত লগে-লগে নতুন-নতুন দক্ষতা শিকি নিজকে উন্নত কৰি থাকিব বিচাৰোঁ। আৰু সময় সলনি হ'লে আমিও সলনি হ'ব লাগিব আৰু সেইটো ভাবোঁ। তেনেকে আৰু।
উম' তই বাৰু ঠিকেই ভাবিছ কথাটো হয়। বাৰু নোহোৱা নহয় এনে অহ' বহুত ভাল মানে আজিৰ সময়ত কেৱল ডিগ্ৰী থাকিলেতো সকলো নহয় যোগাযোগ দক্ষতা তাৰপিছত কম্পিউ কম্পিটাৰৰ জ্ঞান কম্পিউটাৰটো আজিকালি জানাতো বহুত এই মানে হেৰি হৈ পৰিছে ত' আৰু ক'ব গ'লে অহ' ইংৰাজী ভাষা সমস্যা সমাধানৰ ক্ষমতা আৰু আত্মবিশ্বাসো বহুতেই গুৰুত্বপূৰ্ণ।
উম' তই ঠিকে কৈছ মানে এনেকুৱা আছে কি কেৱল কিছুমান কোম্পানী এনেকে কোৱা আছে যিবোৰ তোৰ নম্বৰ নাচায় তই কিমান পাৰিবি তোৰ কিমান মানে দক্ষতা আছে বা তই কিমান ভালকে ইংৰাজী ভাষাটোক ক'ব পাৰিবি সেইটো আত্মবিশ্বাস কিমান সেইবোৰহে চাই। এজন মানুহ দলৰ লগত কাম কৰি কৰিব পাৰে নেকি? নতুন কথা শিকিবলৈ আগ্ৰহ ধৰ ন-নহয়। আৰু দ্বিতীয় যদি ক'বলৈ যাওঁ মই, তই যেনেকে কলি। কি অকল ডিগ্ৰী থাকিলেই নহ'ব। সঁচাকে কিন্তু অকল ডিগ্ৰী থাকিলেই নহ'ব, তই চব ভাষা ক'ব পা-পাৰিব লাগিব। ইংৰাজী ভাষাটো মেইনলি। আৰু কম্পিউটাৰ জ্ঞানোতো আজিকালি লাগেই লাগে হয়নে নাই ক'।
অহ, হয়।
আৰু এটি
উম, তাকে বা উম, বাৰু হেৰি। এতিয়া মই তোক এটা কথা শুধো হা। তোৰ মতে আজিৰ শিক্ষা ব্যৱস্থাত কি কি সলনি হ'ব লাগে?
মোৰ মতে কেৱল কিতাপ মুখস্থ কৰিবলগীয়া নহ'ব মানে কৰিলেই নহ'ব আৰু বিদ্যয়ালয় আৰু মহাবিদ্যালয়ত বাস্তৱ জীৱনত কামত লগা বিষয়ৰ, যেন মানে অধিক জ্ঞান। যোগ্যতা দক্ষতা তাৰপিছত গোটেইখিনি যাতে বস্তু দিয়ক, এনেকুৱা নহয় কি অকল শি মানে কিতাপৰ বস্তুখিনিয়ে শিকাওক। এনেকুৱা একদমেই কৰিব নালাগে। যিখিনি জ্ঞান আছে সেইখিনি দিব লাগে আৰু আৰ্থিক ভাৱে মানে সহায়ো কৰিব লাগে বা এনেকে ব্যক্তিটোক মানে শিকাব লাগে, এনেকে জ্ঞান দিব লাগে, যাতে চবখিনি জানে ইংৰাজী ভাষাৰ পৰা কম্পিউটাৰৰ জ্ঞানৰ পৰা গোটেইখিনি যেন থাকক, সেইখিনিয়ে মই ভাবোঁ আৰু।
ঠিক কৈছ আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে মানে ডিগ্ৰী শেষ কৰে। কিন্তু চাকৰিৰ সাক্ষাৎকাৰত মানে কেনেকৈ কথা কব লাগে, কেতিয়াও নাজানে।
সেইটোৱেতো এটা কথা। আজিকালিতো ইণ্টাৰনেটৰ বাবে শিকিবলৈ, বহু সুবিধা হৈছে, তই সেইটো গমেই পাও। আগতে যিটো শিকিবলৈ ডাঙৰ চহৰলৈ যাব লাগিছিল। ডাঙৰ বহুত পইচা লাগিছিল, এতিয়া তোৰ বহুতে বেছি সহজ হৈ গৈছে। অনলাইনতে বহি শিকিব পাৰি। আৰু সেইটো বহুতেই বেছি ভাল হৈছে, আৰু ফ্ৰীত শিকিব পাৰে এনেকুৱা নহয় কি পইচা দিব লাগে অহ, কিছুমানোত দিব লাগে। কিন্তু মই ভাবোঁ এতিয়া তই বহুত দূৰলৈ চহৰলৈ যাবি। বহু তেনেকুৱা জাগালৈ যাবি, তাত তই শিক্ষা লাভ কৰিবি, তাত তোৰ পইচাও দিব লাগিব অহা যোৱা খৰচো লাগিব। অহা যোৱাৰ খৰচটো কমি যায়, ক'ব গলে হয়নে নাই?
হয়, হয় তই ঠিক কৈছ দে, কিন্তু আ আৰু এই হেৰি, কিন্তু এই মানে একেই ইণ্টাৰনেট যদি মানে এতিয়া চা ইণ্টাৰনেট ইন্টাৰনেটৰ বাবে মানে শিকিবলৈ বহু সুবিধা হৈছে ন'। তো যদি মানে এই ইন্টাৰনেটসমূহ যদি কেৱল ৰীল হওঁক, গেম বা অদৰকাৰী অহ, অদৰকাৰী কথাত ব্যয়ৱহাৰ অহ, ব্যয়ৱহাৰ কৰোঁ। তেন্তে সময় নষ্ট হ'ব গতিকে ইয়াৰ ভাল আৰু বেয়া দুইটা দিশে আছে বুলি মই ভাবোঁ।
উম, তই ঠিকে কৈছ, মইয়ো মানে ভাবোঁ। মানে মবাইলতটো বেয়া নহয়, আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইটোহে মূল কথা। আমি কেনেকৈ আৰু
এতিয়া চা হা চব বস্তুৰে তই যেনেকে কৈছ, এটা ভাল দিশো থাকে, আৰু এটা বেয়া দিশো থাকে। মোবাইলৰ তোৰ এনেকুৱা কিছুমান আছে ল'ৰা-ছোৱালী যিবোৰে মোবাইলত ক্লাছ কৰিম বুলি কৈ, গেম খেলি থাকে। সামাজিক মাধ্যমত অনলাইন থাকে, কিছুমান কিন্তু কিছুমান এনেকুৱাও ছাত্ৰ-ছাত্ৰী আছে, যিবোৰে তোক পঢ়া শুনাত মনোযোগ দিয়ে। পঢ়ে ভালকে। ভৱিষ্যতে ভাল মানুহ এটা হ'বৰ কাৰণে গোটেইখিনি কাম কৰে। ত' মই ভাবো সেইবোৰৰ কাৰণে মোবাইলটো ভালো। মোবাইলটো বেয়াও। এতিয়া সেই মানুহটোৰ ওপৰত নিৰ্ভৰ কৰে, কি সেই মানুহটোৱে মোবাইলটো কেনেকৈ ব্যৱহাৰ কৰে। হয় না নাই?
উম। ঠিক কৈছ তই।
আৰু বাকী আজি মই তোক এটা সুধো?
উম। সোধ সোধ।
এতিয়া চা আম, তোৰ মতে আজিৰ ল'ৰা-ছোৱালীৰ ওপৰত চাপ বেছি নেকি?
উম। হয়, বহুত বেছি। চা আজিকালি বহুত প্ৰতিযোগিতা, পঢ়া-শুনা প্ৰতিযোগিতামূলক পৰীক্ষা, তাৰপিছত চাকৰি, তাৰপিছত পৰিয়ালৰ আ, পৰিয়ালৰ আশা আৰু সামাজিক মইদ মাধ্যমত মানে আনৰ সফলতাত দেখি নিজৰ লগত তুলনা কৰা এই সকলোবোৰ মানসিক চাপ বঢ়ায়। আৰু আজিৰ যুগত বেলেগৰ ভাল হ'লে এইটোএ এইটোৰ লগত কম্পয়াৰ কৰে যে এইটো বেয়া কৰিছা এনেকুৱা ধৰণৰ কথা। হেল্ল'।
হেল্ল'। অ', এতিয়া শুনিছো ক'।
মানে মই কৈছোঁ যে আজিৰ মানে সম আজিৰ মানে যুগত সকলোবোৰ মানে অ ইটোৱে ইটোৰ লগত নিজৰ তুলনা কৰে, কৰে।
হম।
ত', যাৰ ফলত মানে আ আৰু উম, ত' মই ভাবো যে তেওঁলোকে নিজৰ লগত বেলেগৰ লগত আন আনৰ লগত তুলনা কৰাতকৈ নিজৰ আগৰ অৱস্থাৰ লগত তুলনা কৰিলেহে মানে বেছি উন্নত তি কৰিব পাৰিব বুলি।
উম, হয় কিন্তু আৰু এইটোও মই অনুভৱ কৰো যে কিন্তু আনৰ লগত তুলনা কৰাতকৈ নিজৰ আগৰ অৱস্থাৰ লগত তুলনা কৰি, উন্নতি কৰে উন্নত তি কৰিব পাৰে মানে এতিয়া চা হা, কি নিজৰ লগত তুলনা কৰাতকৈ এনেকে আনৰ লগত বা যদি কৰে, তেতিয়াটো ভাল হ'ব বা আনৰ লগত যদি তুলনা কৰাতকৈ এনেকে ভাবে কি মই কিমান পাৰো মই সেইখিনিয়ে কৰি যাম। সেইটোক মই উন্নতি কৰা বুলি ভাবোঁ আৰু।
ঠিক কৈছ' তই দে। বাকী তোৰ লগত আজি কথা পাতি ভাল লাগিল দে।
উম, ঠিক আছে।
অ' দে ঠিক আছে।